হেল্ল।
অ কোৱা?
অ, কি কৰিছা?
এই হলিক্স খাই আছো। তুমি?
অ মই আছো এনেই বহি আছো ৰ'দত।
অঁ।
খালানে?
নাই নাই খোৱা নাই ৰবা। খাম হে অলপ দেৰিকে। এতিয়া আ মই মানে‌ এই টিউচন কৰি আছিলো, এতিয়াহে ফ্ৰী হলো এতিয়া। এতিয়া ফ্ৰি'হয় মানে মুখ- হাত ধুই এতিয়া বিচনাত বহি আছো আৰু। বাকি বড়ো অ মই টিউচন কৰো, ঘৰতে টিউচন কৰো সৰু ছোৱালীক।
কোনটো ক্লাছ?
ছেভেন ক্লাছ।
অঁ, এটাই?
হাঁ?
এটানে?
অ বৰ্তমান এটাই, নতুনকে ষ্টাৰ্ট কৰিছোহে এইবাৰ। সেইটোৱে কাৰনে, অ তাকে। এ বৰষুণ কেনেকুৱা তোমালোকৰ ফালে
ইয়াতে তো বৰষূণ দিয়াই নাই
আহ আমাৰ ইয়াতে বৰষুণে দি আছে আজি
এতিয়াও বৰষুণে আহি আছে হেল্ল হেল্ল'ঊ হেল্ল'ঊ হেল্ল'ঊ শুনি আছা নে? হেল্ল